অহ কি কৰিছ? অ শুনিছো, আহ আহ।
পথাৰ ফালে, পথাৰ ফালে ওলাই আহিছো।
কিয় এনে।
এ এনেই অকমান চাবলৈ আহিছো ক অ, পথাৰখন অকমান চাবলৈ আহিছো।
অহ, ধান এ ধান-চান পেলাই আছে।
অ, এ এ তাই ভাল হ'ল আৰু
অ, তাই ভাল হৈছে শুই আছে।
অ, এতিয়া গৰম বন্ধত ক'ত যাবি?
গৰম বন্ধত যাম আৰু
সজা বজাৰ-সজাৰ সেয়াই ইমান ধুনীয়া ধুনীয়া ফেঞ্চি বজাৰ কিবা কিবি বোলে একে বহুত দাম কম বোলে তাত।
অ অ অ, যাব লাগিব গৈয়ে থাকো।
পিয়া পিয়া হা
যাব লাগিব সময় হলে।
উম, পৰীক্ষা কেনেকুৱা হৈছে তাইৰ
তাৰ পৰীক্ষা এতিয়াতো ভালে হৈ আছে বুলি কৈছে বহি দিলেহে ৰিজাল্ট দিলেহে গম পাম আৰু
আমাৰ এজনীও, সেয়া আজি অংক পৰীক্ষা বোলে সেই সুধিছিলে ছাৰ জনক। এয়া এ কিমন কে কিমান মান পাম এনেকে চাব সুধি, তাৰপিছতে কৈছে ফৰটি আপ বুলি কৈছে বোলে।
অ অ অ অ
অংকত
অ।
তাৰপিছতে বাকী কেইটা সোধা নাই আৱ এ অংক মাষ্টৰটোক মানে অংকটো কথা সুধিলে কিমান মান পাম বুলি তাপিছত সেতি তেনেকে ক'লে ফৰটি আপ বুলি ক'লে বোলে।
অহ। তাৰপিছত হেই ধান পেলাইছে নে।
নাই ধান পেলাইছে নেকি মই এইবিলাক হেই ইমান তালৈ পোৱাগৈ নাই হেই কৰিছে হাল বাই থৈছে মই থকা খিনি তাত তাপিছত এইফালে সেউজিয়া। সেউজীয়া হৈ আছে নহয় সম্ভৱ কঠিয়া নে নে ৰো ৰোৱাই নেজানো। কিন্তু চোন গৰু গৰু সোমাই আছে চোন।
কা তহঁতৰ ধান নে কা
আমাৰ নহয়।
বেলেগ অ অ এতিয়া গ গৰু সোমাই আছে খাই শেষে কৰিব।
অ নেজানো মই কা এইবিলাক, আমাৰ এয়া পা কিন্তু তহঁত। তহঁত পথাৰ খনো দেখি থাকে হয়।
অ দেখে আমাৰ এয়া পাও দেখা পাওঁ।
উম
উম তাৰপিছত। এতিয়া হেৰি কি বুলি কয় উম পথাৰত যে তহঁতৰ কিবা হেৰি কাম চলি আছিলে হৈ আছেনে?
তাকেতো মই একো ধৰিবই পৰা নাই কি কাম কৰি আছে জানো পথাৰত তাকে অকমান এনেই বোলো। এয়া হেৰি কি চাই আহোঁ বোলো পথাৰখন বহুত দিন আহা নাই এনেকে চাবলে আহিছিলো।
অহ
আৰু গৰু সোপা পা যাব নোৱাৰি ইমান গৰু
অ গৰু আহ আহা আনা সময় হয় যে এইখিনি সময়ত, এইখিনি সময়ত বোলো গৰু আনা সময় হয় যে। অহ ক, তই ক'ত আছ অকমান সে ইফালে যা ক য'ত আছিলি। শুনা নাই। উঠুনি ধুনীয়াকে শুনি আছিলো কোনখিনিত আছিলি সেইখিনিলৈ যা হেল্ল। হেল্ল হেল্ল'